হেল্ল', কোৱা।
কি কৰি আছা।
আছো দিয়া, টিউচন কৰি আছিলো।
অ', ভাত খালা?।
ভাত খালো। তুমি?
উম', খালো।
কি কৰিছা?
মই কলেজপা আহি, এনে আছো এতিয়া।
অহ'।
কিহেৰে খালা ভাত?
ভাত তোমাৰ, হেৰি খালো দিয়া। ফুল আৰু ডালি, কণী আমলেট। তুমি?
মই এই মাংস, খালো।
অহ'। ঘৰতেই নে?
উম', ঘৰতে। তুমি কি পঢ়ি আছা নেকি?
মই পঢ়ি আছো মানে মই প্ৰিপেৰেচন কৰি আছো ৰ'বা, দি এল এড এন্ট্ৰেন্ছ দিম এইবাৰ।
অহ', ভালে। বাকী, ঘৰত চবেই ভালে আছে?
কলেজ ভালে চলি আছে আৰু।
অ', ভালে। একজাম চলি আছে।
হয়, নেকি।
শেষে হ'ব প্ৰেক্টিকেল আছিলে, অহাকাইলে আছে।
উম', উম', উম'।
উম'। তোমাৰ ঘৰত কোন-কোন আছে?
ঘৰত মোৰ মা আছে, মই আছো ভন্টি আছে।
অ'। মা ভন্টিহাতে ভালে আছে।
ভালে দিয়া, তোমাৰ?
ভালে।
অ'। গৰম বন্ধত ক'ত যাবা?
গৰম বন্ধত মানে লগৰ কেইজনী, হেৰি কৰি আছে, যাবৰ কাৰণে। এ শ্বিলং যাম চাগে। দুই তাৰিখলে, উম'।
এক্জাম কেতিয়া শেষ হ'ব।
এক্জাম কাইলে আছে, প্ৰেক্টিকেল আছে, শেষ হৈ যাব কালিলে। পিছত এক তাৰিখে, মানে বেচ ডিপাৰ্টমেন্ট কম্পিটিচন আছে।
হ'ম।
তাৰপিছত দুই তাৰিখে যাম আৰু।
কিমানজনী মান হ'ব ছোৱালী?
ছোৱালী মানে, উম'।
তুমি কোৱাচোন, দুইটা।
ম-আমাৰ যাব লগ বিলাক, কেইজনীমান আৰু।
অহ'।
ক'ত পঢ়িছিলা তুমি?
মই মৰিগাঁও জি কে বি তুমি
ম মৰিগ কলেজ
অহ,
তুমি এনে ৰান্ধাবাৰা তুমি কৰা থাকিবা মানে তেনেকে লগতে গুচি অহা যাব থকা নাযায়।
অ গুচি আহ আহিবা
চব নাই নিদিয়ে থাক থাকাকে যাব আৰু। এইকেইদিন তাতে যি হৈ আছে যি এক্সিডেণ্ট যি অপ মানে হেৰিছে উম সেইটো কাৰণে ভয় খয় যাব নিদিয়ে তেওঁ এতিয়া যাম বুলি কৈছে।
হম
তুমি গৈছাছিলা।
মই শ্বিলং যোৱা নাই যাম যাম ভাবি আছো কিন্তু যাম
মইও যোৱা নাই আমাৰ ঘৰৰত চবে গৈছেগে কিন্তু মইহে যাৱা নাই মই হে যে দূৰত গৈ নাপাও আমাৰ চব যায় যাব নিদিয়ে।
তুমি ফাৰ্ষ্ট টাইম আৰু।
উম
উম,
তুমি ঘৰত ডাঙৰ ন।
হম
উ মই কৰৰুো
হয় নেকি এনে কিমান কি লৈছে কিমান কি পইচা।
উম, আমি এনেকে হেৰি কৰি লৈছো আৰু গোটেই কেইজনীয়ে মিলাই কৰি।
অ
তু থাউজেণ্ড তু থাউজেণ্ড পৰিব চাগে কাৰ
কাৰণ ভালেই দিয়া ভাল লৈ যাবা ভালদৈ আহিবা
উম, তুমি নোযোৱা কটো
মই মই যাাম দিয়া তুমি যাই হা
উম যাব লাগে অল যাবাই নিকিয়ে যি আৰু
উম,
টিউচন কৰা ন তুমি।
অ টিউচন কৰো
উম মই ভাবি আছো
বাৰডে হলে অ এনট্ৰেঞ্চ দিব লাগে।
উম,
বাৰ তাৰিখলৈ এক্সাম আছে জুলাই।
অহ এম এ কত কৰিছিলা? এম এ কৰা নাই
এম এ নকৰিলো এই তেনে সময়তে মানে ম পোৱা প অলপ হল তাৰ পিছতে এমিনৰয় মইতো স নকৰিলো আৰু এতিয়া যদি দি এল লেড ট এবাৰ চিট পাই যাও। তেতিয়াহলে কৰিম বুলি ভাবি আছো কৰিব লাগিব।
ভালকে নাজানো এটো মই, মই বি এছি কৰি আছো এই বি এছ চি আৰু এম এছ চি এইখিনিলে জানো বাকী ওপৰ কি পঢ়া মানে এইবিলাক ইমান নাজানো আৰু
তুমি বি এছ চি কৰি আছা
উম,
অঁ মই কৰিম কৰিম ভাবি আছিলো কৰিব মন আাছিল বহুত তাৰ পাছতে প্ৰব্লেম হৈ গ'লাঐ কৰিলো আৰু।
মানে বহুত হেৰি হৈ যায় উল্টা উ্টা টাইমত বহুত উল্টা প্টা হৈ যায় এতিয়া মই এ বি নাৰ্ছিং ল'ম বুলি ভাবিলোও পিছত ল'বই নোৱাৰিলো আৰু এইবিলাক চব ঘোচ দিয়া দিয়ে হয়
হয় নেি না জো
মই এবাৰ জি এন এম দিছিলো মানে আহ তোমালোকে কি হয়? এছ টি হয়নে কি? তুমি দিয়া নাই এইবিলাক এণ্ট্ৰেন্ঞ্চ
মই এতে আছো মানে যোৱাবাৰ মই এপ্লাই কৰিম বুলি ভাবিছিলো দি এল লেদ তাৰপিছতে হেৰি এ-এ হেৰি এটে মানে অনলাইন একেলগে হৈ আছিল তাৰ পাছত মই দিম বুলি ভাবিলো তাৰ পিছত অনলাইন কৰি দিলো ইয়াত কৰিলো তাত নকৰিলো। তাৰপিছত দিয়া নহ'ল আৰু।
জি এন এম পিব লাগে মানে তোমালোকৰ এছ টি হলে অলপমান পোৱা সুবিধাটো থাকে মোৰ লগৰ এজনী আছিলে তাই। অ' বি চি নেকি পিছত তাই কিমান ছিক্সটি ফ'ৰ মান পাওঁতে তাই পাই গৈছে মানে মৰিগাঁৱতে কৰি আছে এতিয়া জি এন এমত মই পাইছিলো চাগে ফিফটি নাইন মান পাইছিলো কিন্তু নিদিলে মই নবহাকে দিছো বাৰু এনে দি চালো আৰু পিছত এবাৰ আকৌ এয়া চেমিষ্টাৰ এক্সাম ৰ কাৰণে মানে দিব নোৱাৰিলো পিছত অহা বছৰ চাগে দিম। বি এছ চি নাৰ্ছিং আৰু জি এন এম
উম
পঢ়ি দিবা দিলে পাব পাৰা বহুত হেৰি ইজিয়ে হয় নাইনটেনৰ বস্তু বিলাকে আহে।
অ সেইটো হয় দে নিি বা এইবাৰ এতিয়া মই দি এল লেড হেৰি যোৱ বাতিও দে সেই নাইনটিন আহিছে। এবাৰো সি নাইনটিন আহিব
উম তেনে সহজে হয়ে জে নামটো দিব বা মানে তেতিকে কপালত কি থাকে কোনে জানে
অ হয় দিয়া লাকৰ কথা কথা আজিকালি এতিয়া ক'ব গ'লে লাকৰ কথা।
আৰু এইবিলাক জি এন এমত বহুত হেৰি কৰে মানে চিটবলাক আগতীয়াকে হেৰি কৰি থৈ দিয়ে
অ, সেইটো কাৰণেইেতো কোনোবাই তেনেকে কৰি থৈ দিয়া কাৰণে এনে দি পইচা কেইটা খৰচ বুলি ভাবিহে নিদিও মই সেইকাৰণে
সেইটোৱে তোমাৰ ভণ্টি আচেনে কিহত পৰি আছে।
তাই ডিগ্ৰী কমপ্লিট কৰিলে
খি তই কি কৰে
তাই আছে ঘৰত হেৰি আসাম পুলিচ দৌৰি আছে
অ-অ
ময়ো দৌৰি আছো যেনিবা।
উম উম ভালে
তুমিতো সেইবিলাক দিয়াানে
উম, নাই-নাই মই দিয়া নাই মই এইবিলাকে জি নম চি নম অলপ চাইছিলো আৰু আহা বছৰ দিম ভালদৰে মানে পঢ়ি। এনেকে নপঢ়াকে দিছো বাৰু।
হম।
নপঢাকে দিওঁতে অলপমান পাইছো যদি ভাবিছো পঢ়ি পেলাই দিলে অলপমান থাকিব চাগে বেছি
অ', সেইটো হয়।
নাই টাইমত পঢ়িব পৰা নাযায় এনেই নাযায় তাৰপিছত আকৌ এক্সাম এটা হৈ গ'লে বেলেগ এক্সাম মষ্টাৰ এইটো লোৱাৰ কাৰণে মানে প্ৰব্লেম চবফালে
হম।
দুটা তিনিটা একেলগে কৰিব পৰা নাযায়
উম।
ঘৰত এতিয়া মাহত কি কৰি আছে?
মাহঁতে বহি আছে চোতালতে
উম, উম, উ
তোমাৰ মা
আছে ঘৰতে।
মই ভাবিছোঁ টাইম পাছৰ কাৰণে টিউশচন কৰোঁ নেকি জুলাই মাহত লগৰ এজনী দিলে তাই কৰি আছে মই ভাবিছো কৰিম বুলি
কৰাই
বেছি আহিলে ৰিচাৰ্জৰ পইচাটোয়ে
অ আহিব ৰিচাৰ্ছ ভৰাব পাৰিব কিবা উম ঘৰত খুজিব নালাগে নিজে ভৰাাব পাৰিবা
এতিয়া ঘৰত খুজি, খুজি ভৰাই দিব লাগে
অ', অ', ভৰাব লাগে আকৌ
উম। তাকে ভাবিছোঁ।
দুই চাৰিটা পোৱালি হলেও সেইকেইটা
আৰু সৰু সৰু ষ্টুডেণ্ট মানে এ মানে ইমান বুজাব লাগে ন
নহয়, নহয়, নহয়। এই যিকেইটা মানে অলপ। অলপ মাইণ্ডটো অলপ চাৰ্ফ মানে বুজালে মানে অলপ বুজে সেইকেইাক বুজাব ভাল লাগে যিকেইটা মানে বুজা অ যিকেইটা মানে বুজাই থাকিলেও নুবুজে সেইকেইটাক বহুত এনা লাগি যায়গৈ
তাত নোসোমাই সিহঁতক ইমান বুজাইছিলো ইমান বুজাইছিলে সিহঁতক কি ভাল হৈছে মানে
নাই মই ষ্টাৰ্ট কৰো কিন্তু দেই মই যেতিয়া ফাৰ্ষ্ট টাই কোনোবা আহিল কেতিয়া মই, ক খ এ বি চি ডি ৰ পৰা ষ্টাৰ্ট কৰো। তেতিয়া চাও মানে, সি কিমানলৈ পাইছেগৈ? যদিহে মানে তাত মানে অলপ মানে মাইন্ত মানে ঢুকি পোৱাৰ নিচিনা পাওঁ তেতিয়'লে মই বেলেগ ষ্টাট্ কৰি দিওঁ
ম তেনেকে কৰা নাই কেইটামান কৰিছিলো ওচৰে খাব
কৰিবা, কৰিবা এনেয়ে থাকা
উম, অ',
হম। তাকে কৰিলে নিজৰো কিবা এটা ইনকাম ওলাই থাকিব
উ, মোক বেছি নালাগে ৰিচাৰজটো ভাল দিলে হ'ল আৰু ৰিচাৰজৰ দাম বিলাক ভি চাৰে দিয়া নহলে হ'ব দিয়া
দিয়া, দিয়া হ'ব দিয়া, নহলে অ', হ'ব দিয়া
আহ।